হেল্ল'
অ' নমস্কাৰ।
নমস্কাৰ কি খবৰ ৰাম।
ভাল ভাল। তোমাৰ?
এয়া আছো আৰু দিয়া ভালে বেয়াৰ মাজতে। সেই খোৱা বোৱা কৰিলানে নাই? খোৱা বোৱা কৰিলা নে নাই?
খোৱা বোৱা কৰিছো। পোৱালী কেইটাও শুলে, তাৰপিছত তোমাৰ মানুহজনীও শুলে, মই তোমাৰ এই আগফালে অকণ মানে মোবাইলটোকে চাই আছো মানে আকৌ তোমাৰ পোৱালিটো মানে অলপ অশান্তি নাই মানে সৰু পোৱালি যে তোমাৰ তাই আকৌ ম'বাইল চাওঁন - পোহৰ দেখিলে শুব নোখোজে আকৌ।
বাকী ডাঙৰটোত তোমাৰ কোন ক্লাছ পালে এইবাৰ?
ডাঙৰটো তোমাৰ এইবাৰ ক্লাছ তোমাৰ হেৰিত পঢ়ি আছে এইবাৰ হাই ছেকেণ্ডাৰী ফাইনেল দিব।
অ' ঠিকে আছে। ভালকৈ পঢ়িব দিবা দেই। ক'ত পঢ়ি আছে?
তোমাৰ এতিয়া হেৰিত পঢ়ি আছে বইজত।
অ' অ' ভালে দিয়া। পঢ়িবা দিবা দেই এইটো এইটোৱে লাষ্ট আৰু তাৰ। পৰীক্ষা হ'ব ধুনীয়া।
এই ভালকে পঢ়িব দিওঁ দেখোন।
মেট্ৰিকতটো ভালে কৰিছিলে, এইবাৰ হায়াৰ ছেকেণ্ডৰীত তাতকেও ভাল কৰিব দিয়া।
উম, এই ঘূৰি ফুুৰতেই যোৱা আৰু। জানানে নপঢ়েই ছোৱালী ধান্ডাই নেকি অ।
মোৰতো ছোৱালীজনী তোমাৰ এইবাৰ ফাৰ্ষ্ট ইয়াৰ পাইছেহে।
অ তোমাৰ ছোৱালীজনী জানো এই সে তোমাৰ-তোমাৰ ছোৱালীজনী টাউনত নপঢ়ে জানো!
অ-অ তোমাৰ হেৰিত পঢ়ে এই ইনস্পাই একাডেমি।
মোৰ লগতে কিবা আজিকালি ইনষ্টাগ্ৰাম নে কি না তাত এ দেখাই দিছে মানে তোমাৰ যেতিয়া তোমাৰ এইটো ফ্ৰেণ্ডৰ ছোৱালী হয় ন মই কৈছো অ চিনি পাওঁ বোলে দেখাই দিছে তাই কিবা ইনষ্টাগ্ৰাম নে কিবা আছে নেকি ন এইটো।
আছে-আছে অ আজিকালি এইবিলাক কি এপ ছোৱালী বিলাকে ছোৱালীজনীয়ে ভিডিঅ' বনাই থাকে, মোকো দেখাই, ভিডিঅট উলিয়াই দিয়ে নহয় মোক কেতিয়াবা-কেতিয়াবা।
উম মোকো তোমাৰ এয়া কি ক'বা আৰু আকৌ এইডাল কি মোবাইল ওলাইছে নহয় আইফোন নে কি সেয়া এটা সিদিনাখন তোমাৰ আজি মাজতে ললে।
তাকেহে বহুত দাম বোলা আইফোনৰ দামটো তোমাৰ।
এয়া সেয়া হলেহে বোলে আজিকালি ভাল ফটো উঠে বোলে তোমাৰ এয়া নুঠেই নহয়। এন্দত আমি তোমাৰ এয়া চুইচ টিপা মোবাইল এই কেইদিনতে আমি লৈছো মোবাইল ডাঙৰ মোবাইল৷
উম সেইটোৱেইটো মোৰ এতিয়া এই মেট্ৰিক পাছ কৰোতে তোমাৰ মোবাইল লাগে-লাগে কৈ আছে কম দামি মই ক'লো পোন্ধৰ বিশ হাজাৰ টকিয়া এটা ল৷ এ তাই কৈছে নালাগে না এইবিলাক বেয়া ভাল নহয় ফটো চটো৷ লৈছে তোমাৰ সেই মাজত সেই ললে। পঞ্চল্লিশ হাজাৰ লৈছে। এনেই এনে এইবিলাক লাভ নাই। ইন দে বুজি নাপায় এতিয়া।
উম, মো মো মোৰ ল'ৰাটোক যোনটো লৈ দিছে তোমাৰ সিদিনাখনৰ মাজতে কিবা এক লাখ আশী পইচা এনেকুৱা কিবা হেৰি টাইপৰ৷ কমলা কালাৰ টাইপৰ মোবাইলটো এনেকুৱা, এই তোমাৰ এই যে কমলা যে কমলা নিচে চেম কালাৰটো এনেকুৱা লম্বা কিবা এ মোবাইল সৰু কিন্তু মোবাইলটো মই তাকে দোকানীক সুধিছো, মানে লৰাটো সুধিছো। ঘৰত আহিলোৱা মোবাইলটো ইমান অকমানি দাম ইমান নে৷ তাতকে দেখোন মই দেখোন মোৰ দেখোন তোৰ দহ হাজাৰ টকীয়া মোবাইলটোৱে তোতকে ডাঙৰ দেখোন৷
তাকেতো৷
অ ইমান সৰু৷
এ-এ বুজি নাপায় আৰু পোৱালি বিলাকে৷ কি ক'বা আজিকালি পোৱালি কি দিন আহি গৈছে৷ আমাৰ দিনতো কিপেড মোবাইলতে আমি এতিয়াও নচলাও আমাৰ ডাঙৰ মোবাইল নাজানোৱে চলাবলৈ কি চলাম৷
ময়ো তোমাৰ এয়া ইমান নাজানো ফোনটো বাহিৰে আকৌ এই ল'ৰাটোক কবালৈ গ'লে ফোন চোন কৰি থাকিবৰ কাৰণে লাগে যে আকৌ মানুহজনীও কেতিয়াবা কিবা নাথাকিলে ফোনটো কৰি লাগে সেইকাৰণে আৰু লওঁ আৰু এনেই কেতিয়াবাহে কিবা হেৰিডাল উলিয়াব পাৰিলে মানুহজনীক উলিয়াই দিব নহলে নাজানোয়েই লৰাটোক কিবা এটা চাওঁ বুলি কলে উলিয়াই নিদিয়ে৷
বাকী তোমাৰ সৰুটো ভাল নে খবৰ খাতি৷
অ সৰু ছোৱালীজনী খব খাতি ভালেই তোমাৰ এতিয়া দেৰ বছৰ হৈছে দেৰ-দেৰ বছৰ হৈছে স্কুল দিয়া নাই৷ অ-অ স্কুল দিয়া নাই তোমাৰ
উম বাকি মানুহজনী খবৰ ভাল?
ভাল ভাল ভাল তাই গাতো ভাল নহয় কিবা- এই ছোৱালী জনীৰ পৰা মানে ইমান গাটো ভাল নহয় মানে দিনটো লাগি থাকিব লগগীয়া হয় যে।
তাৰপা মোৰ মোৰজনী ভালেই বাৰু এতিয়া
উম
বাকী টাইমেই নোপোৱা হৈছো বহুত দিনৰ মূৰত আমি কথা পাতিছো ন।
তোমাৰ এইয়া মানুহ এজনী মানে ভাল মানুহ এজনী যদি- কাম কৰা যে অলপ মানুহ মানে কাম কৰা টাইপৰ নহয় মানে অলপ- নিজৰ নিচিনাই মানুহ আৰু এনেকুৱা মানুহ এজনী চালে- ক'বাচোন তাতে আমাৰ ঘৰতে মানে থাকিলো এতিয়া ময়তো তোমাৰ কেতিয়াবা ওলাই যাওঁ। তাৰ পিছত কৰ'ৰবাত কামে চামে কৰবাত হেৰিলৈ ওলাই যাওঁ। তোমাৰ ল'ৰাটোও গুচি যায় আকৌ কলেজলে। আৰু ল'ৰাটো কলেজ গলে তোমাৰ সন্ধিয়া আহে, কলেজত বোলে জানো কলেজে পঢ়ে নেকি- কি কৰে।
উম তোমাৰ এই মাজতে মই- এই আমুক এই যে ৰিতিনৰ ঘৰত যে- থকা ছোৱালীজনী যে- এই তোমাৰ তাৰ ছোৱালীজনী তোমাৰ এনেকে- ভিনদেউ ঘৰত নালাগে বুলি কৈছিলে।
উম।
তোমাৰ সুধি চাবাচোন এদিন।
হেৰি মানে মোৰ এজনী আছিলে হে মই তোমাৰ- এই মুছলিম ছোৱালী।
উম
ম মানে মই মানে চালো মানে ছোৱালীজনী মানে- উ মানুহজনী তেতিয়া গা চা ধুব যায় না তাইক মানে- কয় মানুহজনীয়ে যে তুমি অকন চোৱা ছোৱালীজনীক মই গা- বাট ভেং অকখন চাইডে -
দম চম দিয়ে নেকি?
নহয় তোমাৰ তাইতো একো- ক'ব নাজানে ভালকে মাতটো পুতিছে তাৰপিছত এদিন মানে তোমাৰ এই যে তাৰ হাতত মানে এনেকুৱা ৰূপৰ মানে এনেকুৱা তোমাৰ আঙঠ হেৰি খাৰো যে খাৰু।
অঁ
এনেকে সৰু পোৱালি যে ৰূপৰ খাৰু এনেকুৱা পিন্ধাই নথয়।
অঁ অঁ চুৰ কৰিলে নেকি?
অঁ আমাৰ মানে পিন্ধাই থৈ দিছিলে ত তোমাৰ ৰূপৰ খাৰু পাত হেৰাই গ'ল হে তাৰপিছত আৰু আমি ভাবিছো চাগে এই চাগৈ ক'ৰবাত পেলালে বা মাক উম তেওঁ কৈ আছে মই বা ক'বাত খুলি পেলাই থলো নেকি পাহৰিলোঁ।
উম উম।
তাৰপিছত ৰাতি এনেকুৱা চাওঁতে তাৰপিছত তোমাৰ মই- ডিঙিত তাই চেইনডাল আছে। তাৰ দুদিন মানৰ পিছত তাৰ চেইনডালো নাইকিয়া হৈ গল নহয় তোমাৰ।
হয় নেকি, তাৰপিছত ছোৱালজনী সুধিনতে কি কলে তাই?
তাৰপিছত এওঁ মানে এওঁ অঁ এওঁ মানে- মই মানে এ এনেকুৱা ছোৱালী মানুহ না সৰু ছোৱালী বেছি ডাঙৰ নহ মোৰ সুধিব মানে বেয়া লাগে আৰু। মই ইমান ডাঙৰ মানুহটোৱে ধমকি দি পেলাই হেৰি কৰিব আৰু মোৰ মানে ভাল নালাগে এতিয়া তাৰপাছত কান্দি চান্দি দিব পাৰে আমাৰ মানুহজনীয়ে মানে ফুচুলাই তোমাৰ মই যেতিয়া তোমাৰ ওলাই গৈছিলো তেতিয়া মানে সুধিলে দা তুমি কোৱাচোন উম যে ত' কোৱাচোন দাদাক মই নকওঁ। তুমি নিছিলা নাই বস্তুটো? তাৰপিছত তাই একদম তোমাৰ তল নপৰে নহয় নাই নিয়া বাইদেউ মই কি কয় ব'লক আমাৰ ঘৰলে একদম বলকচোন আপোনাক গোটেই দেখাই দিম। মই নি কি কৰিম সৰু পোৱালি বস্ তুটো? তাৰপিছত আৰু এনেকৈ কলে মই ভাবিলো তুমি এটা কাম কৰা দে দাইৰেক্টটো এনেকে উলিয়াই দিব নোৱাৰিম না
উম উম।
সেইটোত আৰু তাই এই মাহটো গৈ আৰু এই মাহটোলে বেছি দিনতো নাই। তোমাৰ এই মাহটো যেনে-তেনে কৰি লব দিয়া তাৰপিছত তুমি ক'বা যে এওঁ এতিয়া অফিচ মানে তোমাৰ চাকৰি মানে অলপ কেইদিনমান চু টি লৈছে ছমাহ মানৰ কাৰণে।
উম।
এই এইকেইদিন আহিব নালাগে এনেই পই
হেৰি কৰিবা শুনা এনেকে চু বেলেগ মানুহকনো কিমান বিশ্বাস কৰিবা আৰু। এই তাতকে তুমি কোৱা নালাগে এতিয়া বেলেগ মানুহ ৰাখিবলৈ তুমি
উম।
এই কষ্ট-মষ্ট কৰি আৰু দুমাহ মান এনেকে চাব দিয়া আৰু ডাঙৰ হ'লেতো নিজৰ তেতিয়াহলে বুজি পাই যাব। থাকিব পাৰি যাব আৰু। এ আৰু কেইদিনমানহে তোমাৰ দেৰ বছৰ হ'লে আৰু দুই তিন বছৰ এটা যেন তেন মিলাব দিয়া। বেলেগ মানুহেতো মো তোমাক বিশ্বাসত ইমান উম।
ত' কই দিলো কলো নালাগে। এৱে মানে কৈ দিলে।
অ।
যে তুমি আহিব নালাগে হ'ব দিয়া। এওঁ এতিয়া ঘৰত থাকিব যেতিয়া এনে এনে আমাৰনো কিয় পইচা সেইকাৰণে মানে বন্ধ কৰিলো মানে।
ভালে কৰিলা আৰু এ আৰু নিবিচাৰিবা এনেকে কাকো বিশ্বাস কৰিব নোৱাৰি আজিকালি। পইচা কাৰণে চব উল্টা-পুল্টা কৰি দিব কাম।
উম। তাকে মই
চব পইচাৰ লুভীয়া হৈছে বোলে মানুহবিলাক।
কি কবা আৰু অকলে মানুহজনী নোৱাৰো। পোৱালীটোয়ে চাব নে তোমাৰ
সেইকাৰণে
উম অকলে তেওঁ নোৱাৰে মানে দিগদাৰো হয়।
উম সেইটোতো হয় কিন্তু
সেইপিনে তোমাৰ ভাতেই বনাবনে, উম।
উম।
আৰু ডাঙৰ ল'ৰাটো মানে তোমাৰ ক'ত
তোমাৰ এই ল'ৰাটোকো অলপ চাব দিবা সিয়োটো অলপ ডাঙৰ হ'ল এতিয়া।
সিও তোমাৰ নাচায় মানে ক'বালৈ ওলাই যায় কাম হেৰিলে যায় ক'বাত এ সন্ধিয়া ওলাই যায়।
উম তাকে অলপ এনেকে ফুচুলাই কৰি ৰাখিব দিবা আৰু কাম কৰা সময়খিনিত। নহ'লে বেলেগ মানুহক বিশ্বাস কৰিব নোৱাৰিতো আজিকালি মাজতে আমাৰ এই যে মাইনডভৰ কেষ্টো শুনা নাই পইচাৰ কাৰণে মাৰি পেলালে মানুহ
অ
এ আজিকালি কাক বিশ্বাস কৰিবা, উম এ কাকো বিশ্বাস কৰিব নোৱাৰি নালাগে বেলেগ মানুহৰ ৰখাতকে নিজে অলপ কষ্ট মষ্ট কৰি ৰাখিব দিয়া আৰু
হৈ যাব লাহে লাহে তাই ডাঙৰ ডাঙ ডাঙৰ ডাঙৰ লাহে লাহে বোলো ডাঙৰ হৈ আহিছে আৰু
উম আৰু পইচা পছ পইচা তোমাৰ টাইল ন কি কয় মোৰ মানুহজনীয়ে জব কৰে হয় ঠিকেই কিন্তু কিমান আৰু তুমিওতো কৰি আছা ন
উম
কেইদিনমান এৰি দিব দিয়া নহবা আকৌ পাছত সোমাব দিবা আৰু দুবছৰমান থাকি যাব দি এৰি দিব দিয়া একেবাৰে
অ সেইটোয়ে কৰিব দিব লাগিব ৰখা
নহ'লে লোকৰ মানুহক ইমান বিশ্বাস কৰিব নোৱাৰা নালাগে ঐ
নোৱাৰি নোৱাৰি ন
তুমি এতিয়া কাম চাম গৈ আছাতো ধুনীয়াকে
উম
ক'ত কৰি আছিলা?
মোৰ তোমাৰ এতিয়া মানে ইয়া তোমাৰ এইয়া বিজনেছৰ নিচিনাই মানে অলপ মাটি বাৰী দালালৰ নিচিনাকে হেল্ল'
উম উ বিছ
এইয়া মাটি বাৰী যে এইবিলাক দালালৰ নিচিনা সেয়াই কৰি আছো
ঠিকে আছে দিয়া এ পইচাহে লাগে আৰু চব চব কাম কামেই
উম বা মই দিনটো কাৰণে ওলাইে যাও কাৰণ ইটো মাটি চাব লাগে সিটো মাটি চাব লাগে তেনেকোৱা কাষ্টমাৰ থাকে এয়াই আৰু ওলাই যাওতে দেৰিও হয় তোমাৰ বেয়াও লাগে মানুহজনী এতিয়া অকলে অকলে তোমাৰ থাকিবলৈ লোৱা ডাঙৰ লৰাটোও নাথাকে মানে কি কৰিম মানে মই বুজি পোৱা নাই এতিয়া মই যদি সে সেইটো নকৰো যদি মই চলিম কেনেকৈ মোৰ ঘৰখন চলিব কেনেকৈ
হয় বাৰু।
মানে তোমাৰ। এয়া মানুহক বেছি সুবিধা দিলেও বেয়া আৰু।
উম
নে আমাৰ মানুহজনী মানে অ মানুহজনী মানে তোমাৰ বহুত তাইক মানে মৰমো কৰিছিলে চব মানে একদম নিজৰ নিচিনা আও হ'ব সৰু হলেও দিয়াচোন এতিয়া তোমালোকৰ ঘৰত যদি কোনোবা এটা কাম কৰিব তুমি নিজৰ নিচিনা তাক কৰিবই লাগিব হয় নে নহয় কোৱাচোন?
অ আমিতো বেয়া নহয় নহয় এতিয়া লোকৰ বিষয়ে বেয়াকে না ভাৱেই নাহে সেনেকোৱা।
অ এতিয়া যদি মই যদি তোমাৰ মাংস ভাত খাই থাকো তাইক যদি মই পিছত যদি আলু ভাত খোৱাও